হেল কোৱা।
কি কৰি আছা?
এনে জাচ বিছনা ত আহটো খানা-চানা খাই
অ', খানা-চানা খালা?
উম।
অ', দহটা মানত খাই ল' না খানা-চানা?
অ, মানে বৰষুণ দি আছে না দেখছোনে?
অ, অ, ঠিকে আছে, ভাল।
উম, উম। আৰু? বাকী?
বাকী আছে আৰু, মোটামটি। ভাল বেয়াৰ মাজত।
গৰম কেনে আছে আজিকালি গৰম?
আজি গৰমটো নাই।
ঠাণ্ডা আজি নই বা বৰষুণৰ বতৰত আজি।
অ।
কঠাল গছ আছে নাই তোমাৰ?
আছে এটা।
অ লাগছে না?
অ।
কথাল খাই ভাল পোৱা নে নাই?
কঠাল?
অ।
মই নাখাও এ।
অ, বেয়া পোৱা নেকি?
উম। হ ত
অ', কিছুমান এইিলা ভালে লাগে কথা লাগিলা কিন্তু কিছুমান ইমান ভাল নালাগে।
এইবাক বস্তু এডজাষ্ট হ হৈছে।
অন আৰুৰ ঔট খাইছিলো এখন মানে ইণ্টাৰেষ্ট নাই এখন মানে আলচি টাইপৰ লাগে অলপ মানে
এই তোমাৰ ঘৰত তোমাৰ ঘৰত যিদিনা তোমাৰ ঘৰত যিদিনা ফৰবাকী চল যে তে তো আমাৰজ আম কতি দি দে খাইছো ঘৰত তাম খাবাই নাই। আৰু তোমাৰ তাতে খাই বোই ই।
থাকে না তাহান বস্তু এবৰ পৰাই ইণ্টাৰেষ্ট ৰুচিত ন নোৱা হৈ যায় না এখান দেখন আমি সৰু আছিলো। উম যিখন আমি সৰু আছিলো যখন দহ বছৰ হোৱা এল পি চ সেখন গল্লা দেখিলি দোকানত গল্লা খাব মন গৈছে, দখানতো পইচাও থাকে দোকানত থাকে ইমান গল্লা দহ টকা দাম মাত্ৰ তাও কিনি না নাখায় নাই নাই নাই খাবাই মন নাযায় আজিকালি। কিন্তু আগতে উম আৰুখন পৰত একটা দুই টাকা থাক আছে দেখান ভাবছিলো কনিম বুলি সেইটোৱে পিছত বস্তুটো সবাত নালাগে ভাল নালাগে। তেনেকে
লাইফটোৱে এনেকা। আৰু সময় ৰখি নাথাকে, সময়টো যায়ে আছে হৈনে নাই। পিছে এইবাৰ ক'তো ফুৰবা নাযা?
হা।
ক ফুৰবা নাযা ক'তো, ভ্ৰমণত? যে মেঘালয় থকা চিলিং তিলং। হেল্ল'।
অ', ইলাদ ইলত যাৱ নক।
ক'ত যাবি এইবাৰ? হা।
হম।
ক'ত যাবি?
এইবাৰ এইবাৰ ক'ত যাম? এইবাৰ হাইদ্ৰাবাদত যাব লাগিব দেই।
অ কাম কৰো তাগে
উম সেইকাৰণে ঘূৰা ফুৰা বন্ধ।
অ মান ট্ৰেইনত যাবি নেকি?
উ।
অ ট্ৰেইনত যাতে কোনদি কোনদি ৰাস্তাটো যায় ট্ৰেইন এটা মানে বাহিৰত কি কি দেখা পোৱা কি কি মানে ট্ৰেইন ষ্টেচন পোৱা অলপ কচোন ক ভাল লাগে কি কি দেখা পোৱা
হয় নেকি?
অ কচোন ক এক্সপিৰিয়েঞ্চ তোৰ এক্সপিৰিয়েঞ্চ আছে না।
উম।
কেনে লাগে, ক'ত বহি কোনচে কত কেনেকা, খিৰিকি চালে কি কি দেখা পোৱা
কোচবিহাৰ দেখাবা, অহ অহাৰ ইন্তেকচন তাৰপিছত ত কিবা পঢ়িচা? উৰিশা উৰিশা ট্ৰেইন দুৰ্ঘ ন আছিল যে।
অ হয় হয়।
সেইটো দেখছো আহাতে। হ তো দেখছিলো ভাল। বেয়া লাগে বু দেখি আনে।
অ উম। বহত মানুহ মাৰা গৈছে ন?
উম মটো চাবাল হিল
উম। পিছত আৰু তুমি তেনে ক'ত উঠবি কোন ঠাইত উঠিব গুৱাহাটী উঠিবি না বঙাইগাঁও
এ বঙাইগাঁও অ তাৰ পৰা উঠিকেনে ক'ত প্ৰথমতে ক'ত যাই ৰখিব কোনটা ষ্টেশচন পাব বঙাইগাঁৱৰ পৰা
বঙাইগাঁও পৰা
অ ক কলকাতা পাব কিজানি
উৰিষা বিহাৰ কোচবিহাৰ এলাহ যাব ওৱেষ্ট বেংগল পাম
তাৰপিছত
তাৰপিছত প্ৰথম পাইয়ে থাকিম আৰু দাঙা দঙা
গাড়ীত উঠব লাগিব কম্পানীৰ লগত যি ন কেনেকে যাবি গড়ী
পিলপিল নাই উম উবেৰ বুক কৰবা লাগবো
অ বুক কৰিব লাগবো কিমান পইচা লাগ বুক কৰাতে
কিমান পইচা লয় এপ বুক কৰাতে উবৰটা
দুইশ টাকা তিনিশ টাকা পইচা মান বেছি লয় সিহত
উম কি মোবাইলৰ ডাউনলোড এপ এপটো ডাউনলোড কৰিব লাগিব উবৰ ডাউনলোড কৰিব লাগিব মোবাইলত।
হোম
অ।
টেপিটো
হাইদৰাবাদ কি, কি, কি, কি ভাল লাগে সালাবৰিত। আমৰ গছ আছে, বোলে বহুত কাম কৰি হয়।
অ চ'লাৰ কোম্পানী, বহুত ডাঙৰ
অ, আম গিলা খাব দেই না?
উম
খাবা দে, নাম বিলাংৰ মতে
দেই, দেই।
উম, ঠিকেই আছে ভাল, আৰু পিছে কি, কি জাগাত ঘূৰছা টোহুন, কি, কি জাগা দেখিছা, কামটো কৰিছে, মাজতে ঘুৰিব গৈছা চোন, জোনদিনা কাম নাছিল যিদিনা।
উম।
কোনখন জাগাত ঘূৰচা?
উম।
অ' নতুন জেগাত ঘূৰচা, ফটো, চটো দিছিলে যে, ভিডিঅ, চিডিঅ'।
চালনা পালি নি, ট্ৰেইন ষ্টেশ্যন
অহ' এভিকেশ্যনত যায় নামবি না কি তোঁহন
অ' এটাই নতুন। এইবাৰ নতুন তাত আমি আম, উম, উম।
সেই ঘুৰবা যে গিছে দেখাট, নুমলী, ফটো বডি চদি বনাই বনাই, চাৰবি ফটো চটো হয় না নহয়।
উম।
উম।
তাতে নামিম।
আহ ঠিকে আছে, ভাল ইয়াৰ বিছাৰলৈ নাযাওঁ?
এই জাষ্ট কিবা হ'ল।
হা
কৃষ্ণ ভাল
অ'। ঠিকে আছে, ইয়াত ট্ৰেইনত উঠি গেলি, মানে হিজৰা গিলা আহে, নে নাহে?
আহে।
অ, কি কৈ হিজৰাগিলা পইচা খোজে?
হিজৰাগিলা বহুত জালায়।
অ, কাঢ়ি, কাঢ়ি লব খোজে না, ডম দেই নেদলি।
উম।
পইচা নেদলী কি কৰে?
অতিয়াচৰ, গালি পাৰে কিবা কিবি।
অ'। বাৰে বাৰে আহি থাকে না, কিমান বাৰে মানে আহে ন, একশটাকামান যায় না হিকৰক দিয়াতে।
সেই বহুত যাই, আহিলি মানে দিবি মানে কম তোৰ।
অ, মানে দুইশ তিনিশ গুচি যায়, হিজিৰাক দিয়েতে নেকি।
উম।
অ' খাব কাৰণে কি কি ম লৈ আহে কাৰণে খা বস্তু।
কে বিৰিয়ানি চৰিয়নি
অ' বি
বইল ডিমা চিমা।
অ' ডিমা, ডিমা খাই ভাল পোৱা না নাই?
একশ টকা প্লেট পঞ্চাশ টকা প্লেট ভাল নালাগে কিছুমান। টিশনৰ গিলা ভাল লাগ একশ টকা তাহাতি
অ চিংগৰা বিচাইছে কিছুমান চিংগৰা চিংগৰা চিংৰা গিলা ভাল লাগে ন। জালা ড্ৰে চিং লাগ জ যৰা জাল জাল ভাজি অনা দেইজ।
ভাল লাগে সৰু চিংৰা গিলা।
উম উম লগতে জ্বালা দে এটা মৰিচ
উম।
ভাল হয় চিংৰাটো, কেইটকা সৰু চিংৰাটা এটা? হেল্ল'
উম।
সুৰু চিংৰা বিলাক কি কেইটাকা সৰু চিঙৰাটো? ক'লো সৰু চিঙৰাটো কেইটকা এটা পাঁচ টকা নাই দহ টকা?
উম ক্লা খাৱাই নাই নেকি?
নাই খে দে।
আহ। ঠিকে আছে বাদ বাকী এনে কি খাবা খ খাৱটো শুন মানে ঘৰৰ পৰা লৈ যাবি কিবা খোৱা বস্তু বনাব কিনি খাবি তাত ট্ৰেইনৰ পৰা।
ট্ৰেইনৰ পৰা কি খাব লাগে?
অ সেইটো হয় দিয় অ তই সতোৰ সতোৰব জানা তই?
উম।
সাঁতৰিব জানা পানেং- নাজানা?
উম ঘুমালিয়ে নেকি?
নাই ঘুমাৰে।
অ অ। কথাই নকৰা ভইাবছো ঘোমাল দিয়ে নেকি?
ম আলচ কথা কৈ লওঁ নেকি!
নাট নাটকনি লাগি আছে।
মাথা চা বিষাই আছে অলপ অলপ।
অ টোপনি লগা নাই না?
উম।
অ নহ'লে গান লগাই দে না। ভোজপুৰী গান লগাই দে, খে খেচৰীয়া গান লগাই দে, অলপ ডান্স
হা, উহ, হয় নেকি।
অ', মাথা খাৰাব হ'লি এই গান এটা ওলায় দি ওলাও, ইয়াতে কি এটা গান আছিল ন' শুনো মাজে, মাজে।
উম। সেনাখন দেউতাই তাকে গান শুনি আছিলে হয় নাই, তই সন্ধিয়া ফোন কৰিছিলি ন?
অ'।
অ', গান এটা বাজি আছিল। ভোজপুৰী গান।
ৰবিন্দৰ গানে শুনি
জুবিনৰ গান শুনো, আতঁৰি।
হম।
কাৰ গান ভাল লাগে, জুবিনৰ গান নে, বোলে পন সিঙৰ গান, খেচৰীয়াৰ গান ভাল লাগে।
দেই। কি যে ফালতু মানুহ।
নেকাৰো। ভাল লাগে নাই, কচোন ক'? জুবিন দা জুবিন দাৰ
জুবিনদাই ভাল আৰু জুবিনদা।
অ সেইটো হয় কাণ
তাত মানুহ হয় নেকি।
থকা উম থাকাগিলাও ভাল।
এইকেইটা মানুৰ মাজত নপৰে নেযাঙ যা। মানুহ কি হয় কৰে তাৰমানে,
শব্দ কৰি গাই গান বনায় জুবিন দাই।
কি মানুহ সহায় কৰিছে একো ভয় কৰা নাই‌ জুবিনে মানুহ বহুত সহায় কৰিছে।
অ সেইটোৱে হয়।
ভালো পায়।
অ অ এইকাৰণেতো মোৰো পিছতো মানুহে দেশ সেৱা কৰে কাৰণে নাই।
অ', সেইটো তাৰ গুণ আছে। গুন নাইকিয়া। হয়, হয়।
অ',